কি কৰিছা?
এ আছোঁ বুজিছা, মই মানে বোলো ফোন কৰোচোন আজি এনেই।
ভালে কৰিছা, ভালে কৰিছা।
এ মানে কি হ'ল জানে। বহুত দিনৰ পৰা ভাবি আছোঁ, এই বৰদোৱা ফালে আপোনালোকৰ সেইফালে যাম বুলি মানে বৰদোৱা চা চাইদলে।
অহ, আই তাৰপিছত।
তাৰপিছত ব ভাবি আছোঁ মানে কি জানা নে নাই। ইমান মানুহবিলাকৰ ফটো দেখিছোঁ এই ফেচবুক এই ক'বাত তাকে এই হোৱাটছাপত। মানুহ গৈয়ে আছে দিয়কচোন ধাৰা-ধাৰ গৈ আছে মানুহ আৰু সঁচা কথা ক'বলৈ গ'লে আমি, জু-জুবিন ক্ষেত্ৰলৈও গৈ পোৱা নাই। মানে যাম-যাম বুলি ভাবোঁ আকৌ যা, মানে আমাৰ পৰাতো দূৰো হয় ন' আৰু। এতিয়া ধৰক ছোৱালীক কেঁচুৱা লৈ পেলাই তেনেকৈ যাবও নোৱাৰি, মনটো বেয়াও লাগে চবেই গৈ জুবিন ক্ষেত্ৰ চাই আহি লাগে বা বৰদোৱা চালাগে আমিহে যাব পৰা নাই।
তোমালোকৰ নিজা গাড়ী আছে, প্ৰব্লেম নহয় বাৰু একো। আহিবা চাব ল প্ৰকল্প কম কাম হাতত লৈছে বৰ বঢ়িয়া কাম কৰিছে মানে।
বৰদোৱাত।
বৰদোৱা।
অ' বহুত সুন্দৰ হৈছে। দেখিছোঁ বাৰু ফটো বিলাকত।
নাই নাই কেটামান কাম চৰকাৰে বহুত ভাল কাম কইছ
বহুত কইছে। আৰু কম ধুনীয়াকে বনাইছ এ নেকি বাৰু। মান, দেখিলেই মানে মানুহৰ ভক তি বাপটো আহি যায় হয় নাই বাৰু? আও আপোনালে ফোন কৰা কাৱণটো হ'ল আপোনাও ফটো এখন দেখিলোঁ তাতে।
গৈছিলোঁ দিয়া, মানে কি মানে তাই ফটো উঠাত খুব চখ। এ মই ফটো চটো ভাল নহয় কাণে উঠিব মন নকৰোঁ। তাই জোৰ জব উঠালে, উঠাই পেলাই নাই দিম, দিয়ে দিওঁ বোলে। তাপা মই বোলো, মই তেন্তে হ'লে দিওঁ আৰু উঠ হ'লে যেতিয়া চিন এটা তাতে থাকক বুলি পেলাই।
বৰ ভাল লাগিলে দেই, বৰ ভাল লাগিলে। জেগাবিলাকক দেখি পেলাই ভাল লাগে। মানুহ বিলাকে আজিকালি আকৌ ভিডিঅ', চিডিঅ'ও বনাই নহয়।
ধুনীয়া। তাতে আকৌ আমি যোৱা দিনাখন বতৰটো অলপ ভাল আছিলে, ৰ'দ নাছিলে। মানে বহুত এ আৰু সেদিনাখন গৈ চালোঁ যে আৰু দেখাৰ সৌভাগ্যতটো হ'ল।
আমাৰ বাৰু বহুত দিনৰ আগতেই যোৱা গম পায়। এই ভালকে বনাওঁতেতো যোৱাই হোৱা নাই।
তাকে নহয় আগতো ধৰা যোৱা হয়ে কিন্তু এই মানে এতিয়া বনোৱাৰ পৱা, নতুনকে বনোৱাৰ পৱা যোৱা নাছিলোঁ, সেদিনা গৈ আহিলোঁ।
হয়।
সেদিনা বুলি হ'ল দিয়া দুই তিনিমাহ মান। তাৰ পৰা মানে ঘটনাটো হ'ল কি বহুত ধুনীয়াকে বনাইছে আৰু। এ তেখেত আমাৰ কাৰণে কি? হয়নে নহয়?
হয়, হয়, হয়।
কু-কুথা মানে ভাল লাগিছে।
জগত গুৰু বুলি ক'লেও বেয়া নহয়, জগত গুৰুৱে হয়।
মুখ্যমন্ত্ৰী, মানে এই ক্ষেত্ৰতে মানে তেখেতক অন্যবাদ দিবলগীয়া আৰু কৈছোঁ।
তাকে তাকে আমাৰ গুৰুজনাৰ বিষয়ে ইমান ইমান। খিনি ভাবি ইমান ধুনীয়াকে গুৰুজনাক হেই
শ্ৰীমন শংকৰদেৱ একাধাই কি সাহিত তিক বৈজ্ঞানিক তেওঁ হয় নে নহয়?
কিমান লেখিকা মানে কি-কি সুন্দৰ এ লিখিছিলে ন সকলোখিনি। ভাবিব নোৱাৰা ইটোৰ লগত সিটো সংযোগ থকা মানে।
বোলে।
অ' প্ৰতাপী, বোলবিয়াপ। আপনি যি কয়। বল শক্তি, অ' মানে সম্পূৰ্ণ ন আৰু পূৰ্ণাংগ।
তেতিয়াৰ দিনতে মানুহখিনিক এ মানে ঐক্যবদ্ধ কৰিবলৈ নামঘৰ সাজি। বুদ্ধিটো বৃহস্পতি আছিলে হয় নে নহয়?
হয়, হয়, হয়।
তীৰ্থ কৰি পেলাই, ভগৱানৰ নাম লৈ পেলাই, উ। ভগৱানৰ নাম ল'ব কাণে নামঘৰ প্ৰতিষ্ঠা কইলে, সেই নামঘৰত মানুহখিনি মানে আমনিদায়ক যাতে নহয় সময়খিনি। বুট মগুৰ ব্যৱস্থা কইলে। তাত তুমি চিন্তা কৰা প্ৰতিটো সৰু কথাই লক্ষ্য কইবা। বুট মগু আধা দিলে যে হজম, তুমি চিন্তা কৰা কিমান জ্ঞানৰ অধিকাৰী আছিলে মই অকলকল এইটো সৰু কথাই শুনিছো দেই মই এইটো মানে ই সৰু ফাৰ্ষ্ট সৰুকে কথাবিলাক ভাবি লৈছোঁ কিন্তু, তেওঁ এক সাহিত্যিক বা তেওঁ কিমান তেওঁ ৰচনাৰ আজি চিন্তা কৰা তুমি হ, গতিকে কি কম আৰু মহান পুৰুষ। ন মহান বিখ্যাত গোটেই এতিয়া
আৰু ভাওনা, নাত বিলাক উম উ,
হ গতিকে, তেওঁ আমাৰ কাৰণে কি?
এ বহুত খিনি আগবঢ়াই থৈ গ'ল আমাৰ কাৰণে সেইখিনি মানি চলিব পাৰিলে মানুহে, বহুত উন্নতি হব আৰু বিশেষকে মানুহে মানে ভগৱানক অ, মানে মানুহে কতো ঠগি মেলি কিবা কৰিব মন নাযাব তেওঁ যদি এই কথাখিনি গোটেই খিনি তেওঁ শুনে বা মানুহে পঢ়ে,
সঁচাকৈ।
নিজক মানে মানুহ হিচাপে চিনাক্ত কৰিব পাৰিব মানে।
হয়,
সেইটো কথা আপুনি এনেই বৰদোৱালৈ ফাকুৱা সময়ত গৈছেনে?
ফাকোৱাত গৈছো এই অজস্ৰ মান অজস্ৰ হয় মানে মানুহ।
অ,
বহুত মানুহ হয় ফাকোৱাত গৈছোঁ বাৰু।
হয়,
তাক কি হয় অ দোকান পোহাৰ দোকান পোহাৰ বহুত হয়। বহুতৰ মানে।
বহুত দূৰ দূৰণিৰ পৰা আহে চাগে মানুহবোৰ
যায়
সঁচাকে দেই,
ফাকুৱাত মই এবাৰ নে দুবাৰহে গৈছোঁ মানে কিয় আমাৰ মোৰ মাৰ ঘৰ য'ত তাতো মানে দৌল মন্দিৰ আছে বহুত পুৰণা আমাৰ দেউতা ককা দেউতাহঁতৰ দিনৰে।
মানেমাৰ ককা দেউতা আজো ককা দিনৰ দৌলমন্দিৰ মানে। সেই দলমন্দিৰ মাহাত্ম্য থকা আৰু দেই। তাতে খোৱা দৌল উৎসৱ বহুত ভালকে পালন কৰে মানে হম আমাৰ সেই এয়া মানে শংকৰ উৎসৱ আৰু দৌদ উৎসৱ এই দুটা আমি বিহুতকো বেছি ভাল পাওঁ মানে আমি পঢ়ি থকা কালচোৱাত। মানে ইমানেই মানে আমাৰ কাৰণে আৰু মানে একে ডাঙৰ উৎসৱ আৰু সেইটোটা আমাৰ কাৰণে বিহুত কি গম পাইছা নে?
গম পাইছোঁ, গম পাইছোঁ অ'।
গতিকে আমি ফাকুৱা হলে আমি সচৰাচৰ নিজৰ দৌল মন্দিৰ ভাগত
এ তাতে থাকি ভাল পায়।
এটা লওঁ গম পাইছা?
হয়, হয়, হয় সেইটো সঁচা কথা বাৰু।
সেই দিনতটো পাছ পেলাইহে যাবলৈ মন নাযায়।
মই সৰুতে বৰদোৱালৈ গৈছিলো বাৰু। সৰুতে বৰদোৱালৈ গৈছিলো বাৰু ফাকুৱাত কিন্তু ইমান এটা মোৰ মনত নাই। কিন্তু মই এই লখিমপুৰ বাসুদেউ থানলৈ গৈছিলোঁ। তাতো হয়, নহয়। অ, তাতো হয় মানে অসংখ্য মানুহ তাত লাখত হয় মানুহ। আপুনি মানে খোজ কাঢ়িব নালাগে নোৱাৰিব মানে। ইমানেই আপুনি ঠেলি নি মানুহৰ ঠেলাতে আপুনি। খোজকাঢ়ি গ ফুৰিব পাৰিব তাত অ, তাতো। খালি এই বৰদোৱাৰ নিচিনাই হয় চাগে মানে। কিন্তু মানুহ বহুত হয় মানে। বহুত আৰু মানে তাত মানুহ থাকিবলৈও জেগা আছে। ৰাতি আহি পেলাই গতিকে মানে অ, গতিকে বাছ লৈ, লৈ আহি, আহি মানুহ থাকেহি মানে আগদিনাখনেই গুচি আহে কিছু লোক ধৰক।
অ'।
তেনেকে ডাঙৰ মানে আলহী ঘৰ আছে।
উম।
তেনেকে মানে গৈ, গৈ বাছ লৈ, লৈ বহুত দূৰ-দূৰণিৰ পৰা মানুহ আহি ৰাতি থাকি ভাত পানী বনাই খাই মেলি আকৌ ইয়াত সেৱা কৰি আকৌ পাঁচবেলালৈ ধৰক ওলাই গুচি যায় তেনেকে খাই মেলি এনেকুৱাও বহুত মানুহ আছে আৰু থান খনৰ পৰা মানুহে মানে বহুত পাইছো আৰু ভগৱান য'ত আৰু মানো আচলতে বিচাৰিব জানিলে ভগৱান চবতে থাকে।
বিশ্বাসে মিলৰ স বুলি কয় ন আমাৰ।
অ' তাকে। কিন্তু মানুহে এতিয়া য তাত গৈ বিশ্বাস পায় যেতিয়া তাতে যায় ধৰক। বা বেলেগলৈ গলে বেলেগলে যায় আৰু চাবলৈও মন যায় ন ভগৱানৰ হেৰি খিনি ধৰক
এ, মন যায় অ, কিয় নাাজায়নো মন যায়।
আৰু তেনেকুৱা ধৰণৰ কথা
এতিয়া বাহিৰলৈকে এতিয়া হেৰি জগন্নাথ মন্দিৰ চাবলৈ জানো দৰ্শনাৰ্থী নাযায়। ইয়াৰ পৰাই কিমান যায় আমাৰ অসমৰ পৰাই হয়নে নহয়।
হয়, হয় জগন্নাথ মন্দিৰৰ মই এটা কথা শুনিছো।
অ'।
তাৰ যোনটোত তেওঁলোকে যোনটো প্ৰসাদ বনাই কেইটা তৰফ থাকে তেৰটা নে এঘাৰটা তৰফ থাকে বোলে।
অ'।
কিন্তু বস্তুটো মানে ওপৰৰ পৰা এনেকে হেৰি হৈ, হৈ আহে মানে মানে, মানে নে তলৰ পৰাই নে ওপৰ পৰা কোনটো কৈছিলে মই পাহৰিছো এ-এভাগ, এভাগেহে মানে তি কেইটা ভাগত মানে প্ৰসাদ বনোৱা হয় এটা হেৰিতে তলত জুই থাকে তাৰ পাছত প্ৰথমতে এভাগ গৰম হ'ব নহয় হৈ যাব তাৰপিছত এভাগ হ'ব তাৰপিছত এভাগ তাপ হৈ তাৰপিছত এভাগ হ'ব মানে মই শুনিছিলো মানে। সেইটো বহুত ডাঙৰ কথা চমৎকাৰী কথা।
উম।
আৰু মন্দিৰ ভাগৰ ওপৰত সদায় সেই কিবা কাপোৰ এখন মানে পতকা এখন মৰা থাকে যে সদায় সলনি কৰে।
পতাকাখনো
দেখিছে নাই অ, ওলাই যোৱা দে ও ও উঠি যোৱা দেখিছে নাই একে খপ, খপ, খপ, খপ কে মানুহ উঠি যায় নহয়। অ, সেইটো কম ডাঙৰ কথা নেকি।
কিন্তু উম, সঁচাকৈ আকৌ। দৰ্শন কৰিবলৈ নাজানো আৰু।
সেইটোৱে তে মানুহক মানে মাতিব লাগিব নহয় আচল কথা সেইটো আকৌ
অ', সেইটো তেওঁ মাতিব লাগিব একে সঁচা কথা কৈছা তুমি।
মাত নামাতিলে আপুনি ভগৱানক দৰ্শন কেনেকে কৰিব। পাৰিব কাৰণ সকলোৱে সকলো জেগালৈ যাব নোৱাৰে নহয়।
হা
সকলোৱে সকলো জেগালৈ যাবলৈ নাপায় নহয় তেওঁ যে তেতিয়াই মাতে যেতিয়াই কৈ ভাৱে যে দেখুৱাবলে হৈ গ'ল।
এইটো সঁচাকে আচৰিত কথা।
অ'।
তেওঁৰ নিৰ্দেশ দিব লাগিব তেওঁৰ নিৰ্দেশনা মতেহে
ময়ো ও যাব লাগিব দেই মই কিন্তু সঁচাকে মোৰ তেওঁৰ চৰণত এপাক যাবলৈ ইচ্ছা আছে।
আহিবা আহিবা।
মাহঁতে কয় খালি যে এই ইমান সৰুতে যাব নালাগে অকমান দেৰিকে যাব লাগে কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো আৰু।
নহয় নহয় সেইটো নহয়, ইমান সোনকালে ইমান দেৰি মানে কোনটোক কৈছা?
এ জগন্নাথলৈ যোৱা কথাটো কৈছো। আৰু, কাৰণ ভগৱানক চাবলে আপুনি যেতিয়াই তেতিয়াই পাৰে।
সেইটো নহয় বেছি বয়সত অলপ দিগদাৰহে হয়। হয় নে নহয়, বেলেগৰ বুজা হম। বেছি বয়সত গ'লো, গতিকে সুস্থ হৈ থাকোতে যাব লাগে মোৰ মতেদি দেই।
আৰু যায়ও আজিকালি মানুহ চব যায়।
যাইতো মোৰ মতে ডেকা ল'ৰা গাভৰু ছোৱালীও যাইতো।
অহ যাই যাই যাই, পিছে আপুনি ভাত পানী কিবা কৰিলে নে নাই?
নাই নাই বনামগৈহে এতিয়া বনাওঁ গৈ আৰু তৎক্ষণতে হ'ব দুইটা চৌ
মই কিন্তু গ'লে আপোনাক খবৰ দিম দেই বৰদোৱালে গ'লে।
আহিলে ইয়ালৈকো আহিবা।
অ', গ'লেতোতো যাম আপুনি পাৰিলে আহিব নেকি বাৰু বৰদোৱালৈকে।
ও যাব পাৰোঁ বাৰু।
অ', আহিলে ভাল আছে একেলগে মই কিন্তু ইফালে একেবাৰে জুবিন ক্ষেত্ৰও চাই আহিমগৈ আজ যেতিয়া যাওঁ আৰু মোৰ সেই তালৈও যাবলৈ মন গৈ আছে।
অ', যাবা যাবা।
যোৱা নাই যে লগতে, আপুনি গৈছে ন'।
মানে তাত ডাইৰেক্ট সোমোৱ গৈ নাই গুৱাহাটী অহা যোৱা কৰিলে দেখা পাই যায় যে।
অ', দেখা পাই যায় দেখা পাই যায় বাৰু দিয়ক। বুজিছে মই গ'লে আপোনাক ক'ম মই মানে এতিয়া অকণমান লাগোংগে ভিতৰত।
অ', ঠিক আছে যোৱা যোৱা যোৱা।
দে আপুনি খলক আপোনাক খালী কৈ ল'লো কথাটো মানে মোৰ যাবলৈ মন গৈ আছিলে যে মই বোলো আপোনাকো জনাই দিওঁ। আহিলে লগ পাম, ঠিক আছে ঠিক আছে হ'ব হ'ব।